শুনা পাইছা? মই শুনিছোঁ। কি কৰ কি কৰি আছিলা?
মই আছোঁ ৰ'বা এনেই অলপ আগতে মেগী খাই উঠিলোঁ খাই লৈ পেলাই এতিয়া এনেই আছোঁ।
অঁ।
তুমি?
বাক, মোৰ মেগী ময় আজি মানে মেগীয়ে খাম বুলি ভাবিছিলো প্ৰথম প্ৰথম কিন্তু ম মায়ে গালি দিলে ৰাতিপুৱা ৰাতিপুৱা মেগি খাব নালাগে বুলি সেইকাৰণে মানে ৰুটি বনালে ৰুটিকে খালো।
মেগী নোখোৱাই নেকি এনে?
খাওঁ খাই ইমান ভাল নালাগে মানে সেইকাৰণে।
উম, হয় নেকি ৰুটি কিহৰ লগত খালা?
ৰুটি, ভেন্দি ভাজিছিলে ভেন্দি ভাজিৰ লগতহে খালোঁ।
অ, ৰুটি ভাজিয়ে খাই ভাল, লাগে ৰাতিপুৱা এনে মেগ কিন্তু খাব নালাগে, কিন্তু মানে আজি খাই দিলো আৰু অকমান।
মানে চোৱা কিছুমান থাকে ন, এই মানে ঘৰত বনোৱা বস্তু নাখায়। বাহিৰৰ পৰা অৰ্ডাৰ দিব। মানে সেনেকুৱা-এনেকুৱা যদি ক'বলৈ যাওঁ মানে যোনবোৰে মানে সেনেকুৱা কাম কৰে মানে ঘৰত বনোৱা বস্তু নাখায়। সিহঁতে মানে বহুতখিনি বেমাৰ-বেমাৰ সন্মুখীন হ'ব লগা হয় নাই কোৱা।
উম, হয়। নাই ঘৰুৱা বস্তু তোমাৰ খাব লাগে। তে, মানে তাত তোমাৰ কিবা বাহিৰা বস্তু কিমান মানে কোনে বা বনাই, কি হাত মানে একো পৰিষ্কাৰ নোহোৱাকে মানে বনাই দিয়ে, হয় নাই? এইবোৰ বস্তু খাই ভাল নালাগে। এই, ঘৰত বনালে মানে কথা নাই আৰু।
অ, মানে সিহঁতে ভাল- ভালকে মানে বেলেগক খাবলৈ ভাল লাগিব বুলি মচলা বেছি দিয়ে মানে মানে সিহঁতে মানে কোনো হেল্টথৰ মানে সিহঁতৰ হেল, কিবা স্বাস্থ্য বেয়া হ'ব নে ভাল হ'ব সেই নাচাই, সিহঁতে মানে নিজৰ লাভটোহে চাই সদায়।
উম, সেইটোৱে। কিমান মানে হ- কেতিয়াবাতো হাত নোধুুৱে কিবা নুধু তেনেকেইটো বনাই দিয়ে ন, উম, এতিয়া ঘৰত হ'লে অ, কথা নাই আৰু ঘৰত নিজে বনাই খাব পাৰি।
চোৱা আমি যদি ভাল খানা খাৰো, খাওঁ মানে তেতিয়া আমাৰ মানে চোৱা একো বেমাৰ- আজাৰো নহয়, ক'বলৈ গ'লে মানে আমি ফিজিকেলি ফিট থাকিম আৰু হয় নে নাই।
উম, সেইটোয়ে। আজিকালিতো কিমান বাহিৰা বস্তু ওলাইছে ন খোৱা লোৱা।
অ, পিজ্জা বাৰ্গ
বাৰগাৰ উম,
মান মানে ক'ব নোৱাৰি মানে বহুত ধৰণৰ ওলাইছে। আৰু চোৱা আজিকালি মানে চ'ব। ক'বলৈ গ'লে চ'ব ময়দা ময়দাটো বেছি খালে এনেও বেয়াহে নাই, আটা দি বনালে কথা নাই। আটাটো বেয়া নহয় খাবলৈ, আটাটো- আটা দি বনালে ক'ব-ক'ব নালাগে ভালে হয়। কিন্তু সেই বনোৱাতে আজিনা মটৰ বুলি এটা বস্তু, মানে সেইটো দিলে মানে বেয়া হয় আৰু। দিব নালাগে আৰু, মানে চিম্পল নৰ্মেল বনালে কথা নাই বাৰু। আৰু যেনেকে তুমি চোৱা আজিকালি চব ম'ম পাগলা হৈ গৈছে, মানে ম'ম' প্ৰতি মানে ইমান এটা মানে চ'ব মানুহে মানে ইমানে ম'ম, ম'ম য়ে মানে মানুহক টানিছে যে খাঁ খাবলে মানে সিহঁতে মানে পগলা কৈ দিয়ে বুলি, হয় ক'ব পাৰি সেনেকে আজিকালি মানে ম, অ, ম'ম' ম'ম' বুলি ক'লে চব পাগল হৈ যাবা না
অ মানে ফাষ্ট ফুড টো বাঢ়ি গৈছে ন এতিয়া মানে জাংক ফুড চব চিপছ চকলেট সেইবিলাকতো বহুত বেয়া ন' চিপছ বোলা বস্তুটোওতো বহুত বেয়া
চিপছছো বহুত বেয়া অ
উম
কিন্তু চোৱা কিছুমান মানুৰ অহ মানে কিছুমান মানুহে মানে ঘৰত বনাই চিপচ আৰু বিকে মানে সেইবোৰ ক'বলে গ'লে পেকেটৰ চিপছ খোৱাটকে সেনেকুৱা চিপছ বোৰ খাবলে ভাল মানে যোন মানে চোৱা দুখীয়া ঘৰৰ মানুহ এটাই মানে সেনোকোৱা কামটো কৰে মানে বেকাৰ মানে ক'বলে গলে মানে ঘৰত বনোৱা সৰু হুৰা বিচ নেচ তাইপে এটা হ'ল হয় নাই। মানে সিহঁতেনো বা সিহঁতে ঘৰত বনোৱা বস্তুতটোনো কি বেয়াকে বনাব। আৰু সিহঁতে নবনাইও বেয়াকে মানে আমি খাওঁ ক'বলে গলে পেকেটৰ বস্তু বনোৱাত খোৱাতকে সেনেকুৱাবো খাব লাগে হয় নাই।
অ', সেইটোৱে মানে এতিয়া তোমাৰ ৰেষ্টুৰেণ্টত খোৱাতকে তুমি যদি ষ্ট্ৰিট ফুড মানে ৰাস্তা কাষৰ যিখন দোকান আছে সেইকীখনতো যদি খোৱা তেতিয়াও মানে বোলে অ ভালেই হয় কাৰণ সিহঁতে মানে অ', এটা ৰেষ্টুৰেণ্টত গ'লে কি হয় তোমাৰ আগদিনাৰ বস্তুটোৱে মানে ফ্ৰিজত থৈ দিব তাৰপিছত বনাই পেলাই পিছদিনা আকৌ তোমাক দিব। কিন্তু মানে ষ্ট্ৰীট ৰাস্তাৰ কাষৰ সেই দোকানকেইখনত মানে তেনেকুৱা নহয় না। সেইটো কাৰণে মানে সেইকিখনত খাব পাৰি। কিন্তু মানে বেছিও খাব নালাগে এতিয়া ইমান কি তেলত বা ভাজে তেনেকুৱা ন মানে তেলটোও বেয়া থাকিব পাৰে তেলতোও তো আমাৰ কাৰণে বহুত বেয়া ন সেইটো কাৰণে ইমান খাব নালাগে মছলা পাতি। বহুত বেয়া।
অহ', চোৱা আৰু চোৱা আৰু কিছুমান মানুহ থাকে ন কিছুমানে মানে মাংস মাছ নেখায়। কিছুমানে মাংস মাছ খায়। সেইটো তেলতে সিহঁতে বনাই একে হাতাখনে বনাই ইনডাইৰেক্টলি যদি আমি ক বলে যাওঁ সেইটো হেতি খোৱা নিচিনাই হৈ যায় হয় নাই কৱা।
অ', সেই তেলটোতো যায়ে দিয়াচোন।
সেইটোতে অ', সেনোকুৱা মানে বহুত খিনি দেখিব পোৱা যায় মানে সেনেকুৱা কৰিব নালাগে মানে বনালে বনাওক ভাল কে খানাটো ভালকে বনাব লাগে মানে কোনো ধৰণৰ মিক্স সেনেকুৱা কৰিবও নালাগে।
উম হেইটোৱে। মানে কি ক'ম আৰু আজিকালি চব আগতেতো এইবিলাক নাছিলে মেগী নাছিল চাওমিন নাছিল। আগতে চবে ভাতে খাইছিলে।
চোৱা আজিকালি যদি আমি কবলে যাওঁ মানুহখিনিয়ে মানে কবলৈ গলে আৰ্টিফিচিয়েলি ফুলি গৈছে মানে ফাষ্ট ফুড খাই খাই হয় নাই। যেনেকে চোৱা ব্ৰইলাৰ ব্ৰইলাৰটো খালে ইনডাইৰেক্লি আমি কেমিকেল খোৱা বুলিয়ে কব পাৰো কাৰণ বইলাটোক যি কেমিকেল দি কেনে কেমিকেল দি দি কিনে দা ডাঙৰ কৰে সিহঁতে মানে ইমানে ফুলি যায় যে মানে নিজৰ ৱেটতো লৈ কিনে সিহঁতি খোজকাঢ়িব নোৱাৰে।
পাছত মানুহে সেইটোৱে পাছত মানুহে সেইটোৱে খায় হেতি ইনডাইৰেক্টলি কমজিম কৰিছে কেমিকেল এ কমজিম কৰিছে হয় নাই।
উম সেইটোৱে। মানে মানে ভাবে বা চিকেন খাইছো ভালে হ'ব। মানে তেনেকুৱা ভাবি খাই আৰু ভাল হ'ব বুলিয়ে খাই কিন্তু সেইটোতো ভাল নহয় দিয়াচোন। ন এইটো কিমান কেমিকেল দি ইনজেকচন দি পেলাই বনাই দিয়ে সেইটোকে আকৌ খাই সেতোতো বেমাৰ হ'বই। তেনেকেইটো মানে এতিয়া চোৱা ব্ৰইলাৰটো কব গলে এলেহুৱা টাইপ ন'। এতিয়া সেইটো কাৰণে মানুহখিনিও মানে এলেহুৱা হৈ গৈছে। খোজ কঢ়িব নোৱাৰে, উম দৌৰিব নোৱাৰে তেনে- কা হৈছে।
ঠিকেই কৈছা আৰু মানে সেইটো যদি আমি খাই দিম খাই কিনে পাছত কি বেমাৰ হয় আমিও ক'ব নোৱাৰো মানে চোৱা আগৰ দিনৰ মানুহ কো যদি আমি ক'বলে যাওঁ সিহঁতে মানে খানা কবলৈ গ'লে মানে নিজৰ ঘৰত ৰোৱা খেতি -বাতি সেইবোৰে খাইছিল বেলেক পা মানে পাৰ্ট পাৰ্টচ তে মই হিচাপত মানে এক্সচেঞ্জ কৰি কিনে মানে তই মোক চাউল দে মই তোক চবজি দিম মানে সেনেকুৱা চিষ্টেম কৰি কিনে মানে খা অ সেনেকেই মানে সিহঁতে খা আছিলে মানে সেত সেত সেইটো মানে ঘৰত ৰোৱা চবজি সেইবোৰ যদি আমি খাওঁ তেতিয়াতো আমাৰ একো বেমাৰো নহৈছিলে মানে সেইকাৰণে আগৰ দিনৰ মানুহবোৰ বেছি দিন জীয়াই আছিলে। আজি-কালি মানে মানুহবোৰ ক'লে ষাঠি বছৰ বুলি কলে মানে সিহঁতে মানে মৰিব হৈছে বুলি মানে ভাবি লয় মানে ইমান দিন জীয়াই নাথাকে।
উম আজিকালি কিমানৰ তো হাৰ্ট এটেক হওক বা এইবোৰৰ পৰাইতো হাৰ্ট এটে টেক আহি যায় ন মানুহে মানে হাৰ্টটো বহুত মানে তোমাৰ উইক হৈ যায় মানে দুৰ্বল হৈ যায় না সেইটো কাৰণে
অ
ইমান খাব নালাগে বাৰু কিন্তু মাজে সময়ে খোৱাটো বেলেগ কথা। অকণমানতো বাৰু খাবই দিয়াচোন চবে ফাষ্ট-ফুড
অকণমান অকণমানটো খাব মন গ'লেও মন যায় আৰু মানে কিনো নাযা মোৰো কেতিয়াবা মন যায় তোমাৰো যাব পাৰে বেলেগও যাব গলে মানে খাব লাগে নোখোৱাও নহয় মানে মাজতে এক মাহত কবলে গ'লে তিন দিন, চাৰি দিন খাব লাগে হয় নহয় তুমি খা খোৱা নাই?
মই খাওঁ বাৰু মাজে সময়ে বহুত কম আৰু মানে কেতিয়াবা বেছি হৈ যায় দিয়াচোন মানে এতিয়া ধৰা কলেজত গ'লে তেতিয়া মানে কলেজততো আৰু দিনটো থকা যায় দিনটোত ৰাতিপুৱা ভাত খাই যাওঁ তেতিয়া- তো আৰু কলেজত কিবা বেলেগ বস্তু খাবই লাগিব ভুক লাগিলে। তেতিয়া খোৱা যায় কিন্তু এনে তেনেকে খোৱা নাযায়।
আৰু চোৱা আজিকালি মানুহে মানে কেনেকে খাব লাগে সেইটোও নাজানে মানে। বি কম মানে চোৱা ৰা দুপৰীয়া আহাৰটো মানে খালে মানে অকণমান বেছি খাবলৈ সেইটো মানিছোঁ, কিন্তু ৰাতি চোৱা - ৰাতি মানুহে কি বেছি হেভি খানা খাব লাগে নেকি কোৱাচোন -
উম, ৰাতি একদম লাইট কে খাব লাগে মানে - একদম, উম ৰাতি বেছি, উম -
মানে মানুহে সেইটোও বুজি নাপায় মানে চোৱা আজিকালি যদি আও কবলৈ যাওঁ - এটা বেমাৰ বেছি হৈছে ডায়বেটিছ -
ডায়বেটিছ - মানে মানুহে মানে মিঠাই ইমান লেভেললেকে - খাই দিয়ে যে মানে সিহঁতে মানে নিজৰ - হেল্থৰ কি হব সেইটো ভাবি নাপায় মানে সিহঁতে - মানে যিমান - যি খোৱাত লাগে খাই খাই গৈ থাকে মানে পাছত কি হ'ব সেইটো নাচাই -
উম, মানে ভাতটো পৰাপক্ষত কমায়েখাব লাগে মানে ভাতৰ পৰাও - চুগাৰ হয় কিন্তু কথাটো হ'ল - তেতিয়া চব্জি তবজি বেছিকে খাব লাগে আৰু তেতিয়া মানে - কন্ট্ৰলত থাকে কিন্তু এনে ইমান মানে - মাঠা বস্তু, আলু আলুৰ পৰাওতো হয় ডায়বেটিছটো - আলু হওক, বা এনেকে ভাত হওক, ৰুটি খাব লাগে। ৰুটি খালে ভাল, ৰাতি বেছিভাগ ৰুটিয়ে খাব লাগে তেতিয়াই ভাল লাগে।
তে, অ মানে ভাত কবলৈ গ'লে ভা ভাত - টো মানে খাব লাগে ইমানো নালাগে হয় নাই।
উম, মানে ৰাতি যদি তুমি বেছি ভাত খাই দিয়া হজম নহয় না। পিছত আৰু মানে, মানে তোমাৰ - হজম নহ'ব, পিছত আকৌ তোমাৰ কিবা পেট বেয়া হ'ব, তেনেকুৱা হয়। এতিয়া দিনত খালে কথা নাই, দিনত বেছিকৈ খালে কথা নাই।
আৰু ভোক লাগিলেনো এটা মানুহে কি কব খাবতো খাবতো লাগিবই। ভোকততো থাকিব নোৱাৰে।
হৌ। সেইটোৱে, অ'। দিয়াত তে বাৰু হ'ব দিয়া, পিছত কথা পাতিম দিয়া। উম
অঁ', হ'ব।